হেল্ল' অ।
এয়া আছো এনেই বহি।
অ অ। অ। ভাত পানী কিহে আজি?
ভাত, হেৰি আছিলে দালি, ৰহৰ দালি তাৰপিছত আৰু এই পছলা, ৰঙালাও ভাজি।
আমাৰ একে।
অ।
চাহ তাহ খালি নে ভাত খালি? একেই বোলো তহঁত তহঁতৰ কতে চেম বোলো একেই।
আহ।
চাহ তাহ খালি নাই? মই খালোঁ, মৰ্ণিঙে খোৱা।
আহ আহ।
চাহ তাহ খালি নাই?
এ চাহ খাই নি এতিয়া।
খাব লাগে ন লগৰ ঘৰত আছ খাব লাগে। আমাৰ। মই এতিয়া খাবলৈ মন আছে চাহ খাবলৈ একোৱে নাই। সুদা সুদা সুদা সুদা একো নাই।
অ। তাৰপিছত।
উম উম বতৰ বেয়া কাপোৰ লৈ শোৱা। শুই আছ জুবিনা দাৰ বিচনাত।
হা বৰষুণ দি আছে নি?
কিনকিনাই আছে। বতৰটো বেয়া, আজি ৰ'দ নাই। পোৰা ডাৱৰীয়া।
বহুত গৰম উঠিছে।
পিছফালে গ'লোঁ এনেকৈ আছে,
অ'।
বহুত কাম উলিয়াইছে এইবাৰ। আছে।
যাম আৰু সোমবাৰে।
আহিবি জানো আজি?
অ'।
সোমবাৰ বুলি কৈ আকৌ!
এ নহয় নহয়। নহয়।
ত' দশ দিনতো হ'লেই ন আজি ৰাতি?
কেতিয়া আহিছিল?
তই জানিবি কেতিয়া আহিছিলি?
মই এনে পাহৰিলোঁ। উম। ইমান গালি পাৰি থাক, যাবলৈ মন নাই সেইকাৰণে। তোমালোকৰ ঘৰলে
অ'।
নাহিলেই ভাল আমাৰ ঘৰলে।
গালি পাৰি থাকা যে।
মই ভালে পাওঁ নাহিলে।
কেলে গালি পাৰি থাকা?
কমিব অলপ।
কি? খৰচ?
ইণ্টাৰেষ্টটো কমি গ'লটো।
অ' অ'।
সেইকাৰণে ভাল পাওঁ মই।
উম উম, হয় নি? কমাই দিয়া। খালা নিজে
মই কমাইছোয়ে চোন।
এনেও কমালাই বাৰু। মই নো অঁ কৰি আছো কাৰণে কৰি আছা নহলে নকৰা, এনেয়ো কমিলে আগতকৈ যিমান যি হলো
খাকুৰি যে তই বুজি নাপাও মানে তো আজি তোৰ কাৰণে মানে এইবোৰ কাম নাই মানে,
অঁহ হয় তাৰপিছত
তইও মানে কাম নাই আজি যুগত
ওম বেলেগ এজনি চা না ইচমাৰ্ত এজনি অ
উম চামেই সেইকাৰণে সেইকাৰণে ভাবিছো নাই
চাই ল বেলেগ এজনী ওমহ ওমহ কৈ যদি দিয়াকৈ আহ
হে
তই যদি এক আবল হম
উম
ভালজনী চাই ললে হল
কামে নাই ইনু এজনী
কি?
চামে বোলো না অইনুএজনী
আনা আক কোনেনো হাক দিছে
ছোৱালীতকে বোৱাৰীতে বেছি ভাল হ'ব ছোৱালী ভাল নহয় ।
আনা বোৱাৰী আনা বুঢ়ী আনা কি আনা?
বোৱাৰী মানে কি হয় বুজি পায় ছোৱালীয়ে বুজি নাপায় ।
কিবা যে
তাৰ মানে অলপ মানে সহজ হ'ব
অহ আনা পাৰিলে লগত এটা থকা লৈ আহিবা
সেইটো আনিলে বেয়া হ'ব
উ
লৈ আনিলেটো ভালে হব কষ্ট নহয় নহয় মোৰ। নানো এনেও
বহুত কথা শুনালা
উম
ওমহ চিয়ক চিয়ক
উম পইচা পাতি নাই মবাইলো ৰি চাজ ভৰাবলে
উম মোহে আছে চাগে?
ৰিচাৰ্জ ভৱালে হ'ল।
উ লাগিলে দিম আও লে নলও কিনো গোনাই থাকে দুশ টকা দুশ টকাৰ লগত।
তোক নিজে সেতি নিছে ।
কথা কবলৈ আহা। নিজে পাবা নহয় পইচা জবকাৰ্ডত ভৰাই ল'বা আক।
জব কাৰ্ডৰ ভৰাবলে আও বিটোপনক দিবলৈ আছে । সাত সাত যে লৈছিলো মনত আছে নাই? সেইটো খা এইে যে ষাঠি টকা যে লৈছিলো।
অহ।
সেইটো দিয়াই নাই।
অহ।
দুশ ষাঠিটকা গুচিয়ে যাব আৰু। চল্লিছ টকা থাকিব, থাকিলে নেট পেট এটা মাৰি দিম আজি। অ হৈ
আহ সেই সেই কেইদিন হ'ল যোৱা সোমোৱাৰ কামটো।
উম্ কেতিয়া গৈছিলে কেতিয়া গৈছিলে, এ আজি আজি কেই তাৰিখ? আজি হ'ল টোৰ তেৰ তাৰিখ। কি কৈছিলে? সিটো শনিবাৰ গৈছিলে, সোমবাৰে গৈছিলে সিটো সোমবাৰ।
অ
সিটো সোম বাৰে নহয় নহয়, এই অ সিঁটো সোম বাই গৈছিলে।
কোনটো সেয়ে সোমাইছে?
ডেলিভাৰী।
তাকেতো নহয় ক'ত
উম্
অহ। কিমানকে দিব বা পইচা?
তাৰ হে ডেইলি মানে পাৰ পা প্ৰতিটো পাৰ্চেলৰ পোন্ধৰ টকা। সি মানে মোক দে তাৰ মতে সি দিন দুই মানে চাৰিশ সত্তৰ টকা, চাৰিশ ত্ৰিশ টকা এনেকে পায়।
অ অ এদিনত
অ তাৰ পৰা এ এশ। এশ টকা বাইক তেল পুৰিলে
অহ
সেনেকে মে
কষ্ট আছে বৰ পাছলে লাহে লাহে আকৌ নিজেও পইচা ভৰিব লাগে
সি যাব লাগে তোৰ চাৰে আঠটাত ঘৰ পৰা ওলাব লাগে ৰাত ত্ৰিশ চাৰে সাতটা মানে মানে তোৰ চাৰে সাতটা চাৰে সাতটা বাজি যায়
উম
তালে বিন্দাস দোকানত সোমাই বাৰ ঘন্টাত বহি বৃন্দাছ শুই থাকা
দিছ তোমাকো তুমি আৰু গাড়ীবিলাক খাব লাগে জানো দে
তই একবাৰ সোমালেই হ'ল কোনোবাই এখনত তাৰপৰা লিংক লাগি যাব
উম হয় বা
একবাৰ এ তাত সোমাই লোৱাৰ পিছত তোৰ দু দুমাহ এমাহ থাকি লোৱাৰ পিছত তোৰ আহি যাব মানে আইডিয়াবোৰ য'ত ত'ত পাই যাম মানে সনেকোৱা মানে অ ক এতিয়া মই অকলে অকলে ৰৈ আছো যে তেনেকে কয় একো নক অ
কোনে কৈ আছে মোক কথা তেতিয়া হ'লে
উম উম
কথা কবলৈ হাঁ নিজে কৈ আছা মই নাই কোৱা
উম
ভালদৰে বনাবা ফাম কথাটো
ভাবা কথাটো ভাবিম আৰু
এক বছৰে পানীয়ে খালে আকৌ সেইকাৰণে
অ
পানী নহলে কথা নাছিলে না হম ৰিজাল্টটো পোন্ধৰ তাৰিখৰ ভিতৰত ঢিয়া ক আছে তেৰ চৈধ্য পোন্ধৰ দুদিন প্ৰথম আহিলে যে। দহ দিনৰ ভিতৰত দিব দহ তই গাবি তহঁত তাপা ফন আহা দেই না এতিয়া দিয়া এতিয়া চাই লওঁ পোন্ধৰ তাৰিখ বুলি তেৰ তাৰিখ হ'ল চৈধ্য পোন্ধৰ দুদিন হে আছে। চা দুদিনত চাইলং । অ অহ
তাকে কি হয় আৰু।
দাইভাৰ পা চাৰিশ ল'লে। দেগা বহুত আৰু ভাত চবৰে হাত আহিছে তাৰে এইবাৰ তেৰ -তেৰ লাখত বিকি গ'ল না ব
আহ', এতিয়া তান আহিছে বুলি ক'লে হ'ব ।এতিয়া ৰিজাল্ট পৰীক্ষা বাৰু নাজানো পাছ হ'মেই বুলি কৈছ । ৰাহ ',
মানে এ', পৰীক্ষা তেৰ লাখ তাত বিক্ৰী' কলাপ। পেপাৰে বিকি গ'ল তেৰ লাখ কি বাদল হ'ব মানে এইটো এইটো লাভদান নহয় ন।
উম',
এটা আছেনে।
তে পাপা অ', শুবলে
অহ',
উম', উ', উৰা বাতৰি
এতিয়ালেকে হেৰি পোৱা নাই অ ', চাৰ ফোন নাই ফোন মাৰিলে যাব লাগিব মাংস আনিব লাগিব গাহৰি
হ
আনি শোকাব লাগিব
ক আহে -আহে আলু গাহৰি হয়।
আ বিন্দাচ খাব পাওঁ ন?
উম ঘৰত নোপোৱা যায় কোনো দিন? সেইকাৰণে ভাবিব এনেকুৱা ঘৰত খাবলৈ নাপয়
ঘৰুৱা দু ঘৰত খোৱা মজাই বেলেগ,
উম
গাঁৱত কিমান খাবি,
উ
তাৰপিছত
তাৰপিছত কি আও, কোৱা
কথা পাতি থাকিলে কথা নোলায় দেখোন ইমান
লগ কেতিয়া কৰিবি সেইটোহে লাগে?
মেছেজ কৰিব হলে মেছেজ উলায়, কথা পাতিবলে হলে কথা নোলায়।
লগ লগ কেতিয়া কৰিবি?
হা
লগ কেতিয়া কৰিবি লগ?
উম
মঙলবাই আহিব নোৱাৰে, বুধবাৰে আহিব নোৱাৰে, বি দেওবাৰে আহিব নোৱাৰ।
জানো চাই লওঁ ৰবা গৈ লওঁ,
সৰুমাই কব তাত ইমান দিন থাকি আহিলি ক'ত যাওঁ ফূৰিবলে এনেকে কব,
তাকে গ'লেই হ'ল আৰু এদিন কে এনেও উঠাই
মো লগত এইবো ছিছ। নাই একদম। সোমবাৰে পালোঁহি বুধবাৰে আহি ইয়াত।
ইচ্। আহ।
উম।
গৈ নো কি কৰিম?
এনে আহিবি ফুৰিবলে।
গানে শুনে বোলে উ
উম।
পুঠি মাছ পাঁচটা ভাজি আছে।
উ আহ পাঁচতা অ। উম উ
উম। ক?
তাকে। আমকে দিছে খাবলে মাতি আছে নবৌ
উম কাৰোবাক ফোন কৰিছো নাই?
হা
পাপৰ এখনত।